হেল্ল', নমস্কাৰ। হেল্ল'।
অ'।
অ', ক'ত আছা পিছে।
এয়া ঘৰ পালোহি, তুমি।
অ', এই ঘৰ ফালে আছো, পিছে কম্পিউটাৰ ক্লাছ যোৱা নাই নেকি তুমি।
নাই যোৱা, এ তোমাৰ ঘৰতে লাগি আছিলোহি।
হা- হা।
অ', নাই যোৱা বোলো, ঘৰতে লাগি আছিলোঁ।
অ', ঘৰতে কাম কৰি আছ নেকি।
উম।
কিবা কি কাম কৰি আছা।
এই তোমাৰ ঘৰ ফালে দোকান খুলি আছো যে।
অ', কাইলে কম্পিউটাৰ আছে নে তোমাৰ।
কাইলে আছে।
যাবা নাই।
যাম-যাম, তুমি।
মোৰ কম্পিউটাৰ লোৱা নাই বাৰু মই।
উম।
পিছতকে কম্পিউটাৰ ল'ম বুলি ভাবিছো, এতিয়া নাই নলওঁ কম্পিউটাৰ।
আ কম্পিউটাৰ লোৱা নাই নেক
লোৱাচোন। তুমি চাইড লোৱাচোন অকণ।
কোৱা। অ হেল্ল'।
এতিয়া ক'তো ওলাই নোযোৱা নেকি এতিয়া বৰ্তমান?
নাই যোৱা তোমাৰ
ক'ত যাবা পিছে?
এনে এপাক ওলাই ক'বালে।
কাইলে ওলাবাচোন মোৰ কাম এটা আছে টাউনৰ পৰা আহিম।
উম, ওলাবা।
এ টাউনত কাম এটা আছে মানে এইয়া বাইকখন অকন দেখাব লাগে, তাৰপিছত আক' কাপোৰ দুটামান ল'ব লাগে। যাবানে?
উ যাম দিয়া ওলাবা।
অ। তেনেকে যাম আৰু ন?
উম। পিছে কেইটামানত ওলাব বা?
কাইলে যাম দছটা, চাৰে দছটা মানত। ৰাতিপুৱা এঘাৰটা মানত হ'লে
উম।
তেনেকে যাম আৰু মই কাপোৰ দুটামান ল'ব আছে। তাপিছত বাইকখন দেখাম তাহা গুচি আহিম অ অলপমান
অ ওলাবা।
উম, হ'ব বাৰু।
উম।
কালি পিছে ঘৰত থাকিবা ন?
অ, অ।
উম।
পিছে ভাত-পানী খালা নে নাই? হেল্ল'।
হা, হা?
অ' ভাত-পানী খালা নাই বোলো?
ভাত, ভাতটো বৰ্তমান খোৱা নাই মই। এ কিবা ভোক-চোক লগা নাই খাবলৈ।
অ।
পিছতকে খাম। এতিয়া নাখাওঁ আৰু কাইলে মানে খাম চাগে ৰাতি ৰাতিপুৱালে।
অ।
তে তুমি খোৱা নাই?
মই তোমাৰ নাই খোৱা নাই তোমাৰ খামহে ৰাতি কে দেৰিকে।
অ-অ, পিছে কি বনাইছে ঘৰত?
এয়া তোমাৰ এয়াই বনাইছে ছাগে মাছ। না মা-মাংস আনিছে মাংস। তোমালোকৰ?
আমাৰ এ নো কি বনাইছে ঘৰত গ'লে গম পাম চাগে। মা-মাছ আনিছে হ'বলা। উম। কিমান খাব আৰু মাছ, মাংস খাই খাই আমনি লাগি যায়।
উম, এইয়া মও তোমাৰ দিনত খালো, আকৌ ৰাতি আনিছে।
সেইটোৱে, খাব মন নোযোৱা হৈ যায় কি ক'বা আৰু।
উম।
উম।
অ', ওলাবা কেইটামানত আহিবা তুমি, পিছবেলা যাবা নি
কাইলে এঘাৰটা মানত যাম, এঘাৰটা মান ৰাতিপুৱা টাইম।
অ'। আকৌ মোৰ আবেলি পাঁচটা মানে পাঁচটাৰ পৰা হেৰি আছে না কম্পিউটাৰ ক্লাছ।
অ', অ', অ', ক'ত কৰা তুমি কম্পিউটাৰ।
এই আমাৰ তিনিআলিটো।
অ', ঠিকে- ঠিকে কৰে ন ক্লাছ শ্লাচ।
উম।
অ', অ', ঠিকে আছে।
এতিয়া তোমাৰ বায়েও কৰে নেকি ন তাতে।
উম, তাতে কৰে অ', তাতে কৰে।
মই তোমাক মানে দেখা নিচিনা লাগিলে এইফালে মাতো- মাতো আকৌ ভয়ো লাগে। আকৌ কিবা এটা কৈ দিয়ে বুলি, চিনিও নাপায় যদি
উম, উম।
মই ক'ব পাৰো তোমাৰ লগৰ বুলিয়ে, আকৌ চিনি টিনি পাইকে নামাতো মানে আৰু তোমাৰ।
উম, একো নকয়-একো নকয়।
অ', পিছে বা তোমালোকৰ বিয়া চিয়া কৰা হোৱা নাই নেকি।
হম- হম।
অ', বিয়া চিয়া বোলো শুনিছিলো বোলো, মাৰ বিয়া বোলে।
নাই এতিয়া বিয়া হোৱা নাই, এই কেইদিন পাছতহে হ'ব মানে, দুহেজাৰ সাতাইচ মানত। তেতিয়াহে মানে চাম।
এই ল'ৰা চৰা চাই থৈছে নে।
ল'ৰা চৰা চাই থোৱা আছে বাৰু, সাতাইচ মানৰ বিয়াখন পাতিম বুলি আমিয়ে কৈছো বাৰু।
উম।
বিয়া দিম মই সাতাইচ মানত।
বেয়াও লাগে দিয়াচোন ইমান সৰুৰ পৰাই তুমি বাৰ লগত পোৱা আকৌ বিয়া দি দিবা, আকৌ দিবতো লাগিবই তোমাক, বেয়াও লাগে তোমাৰ একচোৱেলি।
বেয়া লাগে বাৰু কি ক'ব আৰু এতিয়া বিয়াতো দিবই লাগিব ন।
দিয়াতো এদিনটো এদিন দিবই লাগিব না। এতিয়া তুমি বুঢ়ালৈকে থৈ দিবা নেকি, এতিয়া এইটো সময়টোতো দিবই লাগিব।
উম, সেইটো হয় বাৰু।
এদিন ওলাবা বাকো ক'বা, ক'ৰবাত ফুৰিব চুৰিব যাম মোৰ গাড়ী খনতেই।
উম, উম, একো নাই যাম বাৰু।
উম, যাবা বহুত দিন মইও লৈ ল'ম আমাৰ ভণ্টিক বা বাক, ভণ্টিক লৈ ল'ম।
অ', হ'ব একো নাই চাওঁ ওলাবা তোমাৰ গাড়ী খনকে লৈ ল'বা ন, মোৰ গাড়ীখন নিনো আৰু।
অ', ওলাবা।
উম, উম, হ'ব বাৰু।
উম।
অলপ দূৰ জেগাই ফুৰিব যাম ন।
অ', হ'ব লাগিলে দুদিন তিনিদিনমান থাক কিম, অৰুণাচলৰ ফালে অ। উম, চেপানলা ফালে যাম দিয়া, অৰুণাচল ফালে।
অ গ'লেই হ'ল। তুমি য'তে যোৱা যাম আৰু পইচা মিলাই পেলাই যাম আৰু।
উম।
ন?
অ।
হেল্ল। পইচা মিলাই যাম আৰু য'ত যোৱা।
উ হ'ব দিয়া। সেইটো কিবা এটা মিলাই ল'ম আও।
উম হ বাৰু একো নাই।
উম, থাকি মেলি আহিম ন?
উ-হু?
অ ক'বা যাম বুলো, জাগা-ছাগা অলপ ফুৰিম, ফটো-চটো উঠি আহিম। দুদিন-তিনদিনমান
অ হ'ব একো নাই, একো নাই। যাম নিশ্চয় যাম বাৰু।
উম।
উম, উম। এনেকে যাম জেগা-চেগা ফুৰি মেলি আহিম আও।
উম, কিমাননো কিমাননো ঘৰত থাকিবা, ঘৰত থাকি থাকি আমনি লাগে।
সেইটোৱে কি ক'বা আ। ঘৰত থাকিলেও আমনি লাগে, ক'বাত গলেও আমনি লাগে কি ক'বা আৰু।
আ যাবটো লাগিবই।
অ সেইটোৱে। ফুৰিব মন গলে যাব লাগিবই বাৰু। সেইটো কথা হয়।
কেতিয়া মানে যাম বুলি ভাবিছা?
আগষ্ট মানত যাওঁ নেকি, আগষ্ট ফাৰ্ষ্ট মানত।
হ'ব একো নাই। আগষ্ট ফাষ্ট মানতে যাম।
উম।
ন?
উম, উম।
তেনে আগষ্টৰ ফাষ্ট মানত যাওঁ। ধুনীয়াকে ঘূৰি মেলি আহি মই চাই দিম তোক। তিনদিন, চাৰিদিন থাকিলে ন? উম।
আগষ্টৰ ফাৰ্ষ্ট মানত যাম ধুনীয়াকৈ তোমাৰ পোন্ধৰ তাৰিখ মানে ঘূৰি আহিম, পাঁচ তাৰিখ মানে যাম।
উম হ'ব বাৰু একো নাই। টেনচন নাই বাৰু, এইবিলাক প্ৰব্লেম নাই তাৰ আগত যোৱাৰ আগে গে কাপোৰ কাপোৰ-কানি কিনি নিব লাগিব অলপমান।
ন? অলপ কাপোৰ-কানি কিনি আনিম দুইটাই মিলি ন?
উম।
আও বা-বা-বাকো লৈ যাম।
অ, লৈ লবা। ধুনীয়াকে এদিন যাম কবাত।
উ পিছে কে ট্ৰিপটো কেনচেল নকৰিবা আ
এ নকৰো, নকৰো। মই তোমাৰ ভণ্টিক কম। কাপোৰ-চাপোৰ কেটামান এদিন ওলাবা গোটেইকেইটাই একেলগে কিনিম।
হ'ব বাৰু একো নাই।
উম।
উম। তে চাহ পাহ চাহ তাহ খালে নাই বোলোঁ?
এইয়া খাই ওলাই আহিছোঁ, তুমি?
মই এই খালোঁ বাৰু, এই গাড়ীখন ডাল পাল ভৰাই মেলি ঘৰত চাহ তা খাই মেলি অকণ ওলাই আহিছোঁ।
অ'।
ভোজ খাব গৈছিলোঁ যে।
উম।
ভোজ চোজ খাই মেলি তেল চেল ভৰাই মেলি এতিয়া তে ঘৰলৈ আহিছোঁ, ঘৰলৈ আহিছ চাহ তা খাই পেনাই অকণমান খোজ কাঢ়ি আহিছোঁ এতিয়া বাইখন কিমান চলাব আমনি লাগি যায়, চলাই-চলাই।
পিছে কি মাংস দি খালা আজি ভোজ?
আজি এয়া ব্ৰইলাৰ দি খালোঁ।
ব্ৰইলাৰ?
উম।
বাকী গাহৰি চাহৰি এইবিলাক নাই?
নাই-নাই, এই গৰমত গাহৰি খাব মন নোযোৱা হৈ যায়গৈ।
উম।
কি কবা আৰু গাহৰি খাব মনে নোযোৱা হৈ যায় এই গৰমত।
উম। কিমাননো খাবা গাহৰি এ গৰমত এইটো গৰমত খাবও নোৱাৰা, উম।
গাহৰি নাখাও মানে ব্ৰইলাৰ টো খাব লাগে বাৰু।
ব্ৰইলাৰটো খালে তোমাৰ , উম'। ব্ৰলাৰোটো তোমাৰ খালে একো নাই তোমাৰ গাহৰিটো মানে বহুত গৰম হৈ যায় না?
এইটোৱে-এইটোৱে থাক মানে খা কেতিয়াবা খাবলৈ মন যায় আনো কেতিয়াবা। এই সদায় খোৱাটো বেয়া মানে, কি জানা এইবিলাক মানে গাহৰি অকন বেমাৰ চেমাৰ থাকে ন কিছুমানত।
মম ঠাণ্ডা দিনত খাব পাৰি।
উম হুম?
এই ঠাণ্ডা দিনত বোলোঁ খাব পাৰি বোলোঁ।
অ', ঠাণ্ডা দিনত খাব পাৰি বাৰু প্ৰব্লেম নাই, সেইটো মানে হেৰি নাই।
উম, এই গৰম দি অলপ খাবলৈ মানে ঠাণ্ডাতো অলপ দিনতটো ভালহলে খাব পাৰি আৰু।
উম, সেইটো হয় বাৰু। অকন ঠাণ্ড দিনতডা ঠাণ্ডা চান্দা অলপ পৰিলে মানে কি জানা গৰম গৰমৰ দিনত ইো বতা চতা দি থাকিলে বতৰটো ভাল কৰিলে খাব পাৰি তেতিয়া অলপ।
অ'।
উম। আজি এনেই ব্ৰইলাৰ দি খালোঁ বাৰু।
উম।
এতিয়া তোমি ক'ত আছা বৰ্তমান?
এয়া আমাৰ এই কম্পিউটাৰ দোকানৰ ফালে।
অ', দেউতা কামত গৈছ নে?
নাই এনেই তোমাৰ লগত কথা পাতিবলৈ খোজুৱই গৈছোঁ, খোজৰে অকন খোজকাঢ়ি বোলোঁ কিমান নো
অ', অ', অ', মই এয়া আমাৰ অকণ সেই যে এ এই সেইখনতে অকণ খোজকাঢ়ি আছোঁ।
উম, কিমাননো সদায় গাড়ী আছে তোমাৰ হেৰি উঠি ফুৰিবা এই খোজকাঢ়িব লাগে অকণমান।
সেইটোৱেটো, অলপ খোজ কাঢ়িব লাগে বাৰু।
উম, তে তুমি কি কৰি আছা, খোজকাাঢ়ি আছা নেকি।
খোজেই কাঢ়ি আছো, কি কৰিবা আৰু।
উম।
খোজ চোজ ধুনীয়াকে কাঢ়ি আছোঁ, ধুনীয়াকে আৰু এ আৰু আহি আছো এনে খোজ সেই খন বাইক চলাব আমনি লাগে বাইক চলালে।
উম, উম, এইয়া তোমাৰ গাড়ী চলালে তোমাৰ মোৰ বহুত কঁকাল বিষায়, এ একদম মানে কেতিয়াবা সেইকাৰণে বাইকখনিকে অকমান চলাওঁ, বাইকখন চলালেও কঁকাল বিষায়।
উম, এইটো হয় বাৰু।
কি ক'বা আও
এই তোমাৰ ল লগৰ কেইটা ক'লৈ গ'ল তোমাৰ পিছে।
ক'বাত ওলাই গৈছে চাগৈ।
অ', কাৰ লৈ আহিছিল নেকি।
অ'।
ক'লৈ গ'ল বা।
এনে ক'বাত ওলাই গৈছে চাগৈ।
অ', অ'। ঠিকে আছে।
বাকী বতৰতো তোমালোকৰ ফালে আমাৰ ইফালে ইমান ভাল নহয় মানে বতাহ চতাহ দি আছে।
বৰষুণ দিব চাগে, আমাৰো সেইফালে এনেকাই কৰিছে বাৰু, বৰষুণ চৰষুণ দিব চাগে
অ', দিব- দিব বৰষুণ দিব।
বৰষুণ দিলেই ভাল লাগে ন, শুই পেলাই ভাল লাগে কিবা এটা বৰষুণ দিলে ৰাতি।
উম। বৰষুণ দিওঁ ভাল লাগে শুইও ভাল লাগে, তোমাৰ বৰষুণটো দিলে মানে
উম, সেইটো হয় বাৰু, বৰষুণ দিলে শুই মজা লাগে বাৰু।
অ'। গৰমতনো কিমান আৰু ৰাতি অকণ বৰষুণতো দিবও লাগে দিয়াচোন।
উম, বেছি গৰম সহ্য কৰিব নোৱাৰিও ন।
উম।
কিমান ফেনত থাকিবা, ফেনৰ তলত থাকি- থাকি বেমাৰ হৈ যায় মানুহৰ কাঁহ হয়, কপ কফ বহে, সেইটোৱে।
আকৌ এ চি তলতো কিমান থাকিবা, চৰ্দি বহি যায়।
উম, সেইটোৱে কথা, অলপ প্ৰকৃতি বতাহ ল'বও লাগে। আৰু বৰষুণত এইটো-এইটো বৰষুণত ভিজিলে জ্বৰো হয়। জ্বৰটো সোনকালে ভালো নহয় বাৰু, জ্বৰ হ'লে ভালো নহয় সোনকালে।
উম, উম, ভাল নহয় লেতেৰা গৰম, উম।
পিছে ঘৰত কি বনাইছে তোমালোকৰ।
এ আজি তোমাৰ মাংস অকণ আনিছিলো।
উম, কি মাংস আনিলা গাহৰি নে ব্ৰইলাৰ।
এই ব্ৰইলাৰ গাহৰি, এয়া গৰমত সেইকাৰণে খোৱা নাই মানে।
অ', অ', ঠিকেই আছে।
তোমালোকৰ কি আনিছে?
অ', মাছ আনিছে বোলে, মাছ নে দিম কিবা এটা এনেকা আনিছে।
অ', ঠিকে কৈছা কিমাননো মাছ মাংস খাই থাকিবা, আমনি লাগে।